উম আঁহ ত মই কি কৈ আছিলো উম আঁ আজি মই শুলো শুনা পাই আছা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
উম
অলপ ফোনটো ওচৰত আন
হেল্ল' এ ফোন কৰি আছি মোক কোনবাই সেইকাৰণে শুনা পোৱা নাছিলো চা
অঁ সেইকাৰণে সেই কাৰণে নেকি
ঐ ৰখা দেই আক ফোন কৰি মানে
কিয় সেই কাৰণে।
উম উম উম
হেল্ল' হেল্লও আহ
উম
মই ভাগৰি গৈছোঁ।
উম
বা পাৰা নাই
হয় দে
টোপনী যাম।
দুখী দু দুখত কিয় আছ।
মোৰ একদম ভাগৰ লাগছোৰ। সফালে আধা দিনটো। ইমান এই চিৰিয়েলি পুৰা পৰীক্ষা চলি আছে মই শুব চুব একো প নাই মোৰ একদমেই অশান্তি লাগছে বা কি কৰো। কি নকৰে কঠিক। বঙ আজি আহোতে লাহেঙাই পাহেঙাই আহিছো মই আৰু ইটোচ কত অ ক'ত শুন শুনাই পোৱা নাই।
হয় কি।
নাই দে পিছত কম দে মই তোক। ন এতিয়াই কৰ ত শুনাা পাবিয়ে।
ভ মজীনা প
মানে মই এইটো ফিজিক্সৰ টিউচনৰ পৰা ওলাব খুজিছো। মই একোকে বুজি পোৱা নাই। এক ককে বুলিজ প নাই মই এশ এক। মাহেন বুজি পালো পিছত যাই কেন একোকে ভালকে বুজোৱা জানাই মই সুধি আছো বাৰে বাৰে মানে কৈ আছে কি মানে পালা মাৰি আছো যে। তুমি ইলেভেনত ল'ব লাগিছিল ইয়াতে এতিয়া মই চব। খিনি আগতে তাতে পঢ়াই দিছো এতিয়া মই ডাই্ট হৈছো মই। মোৰ এনেকা খং তেতিয়া তাৰমানান অকল মইে আছিলো এইজনী নাছিল ত' মোৰ এনেকা খজ তাৰপিছতই কি মোক কি কওঁ মই এনেও ছোৱালী মানু তো মই আৰু ইমান কোৱাত। নাই আৰু মই। মই তাৰ পিছত গৈ আছো এই। কেইদিন যোৱা নাই এই কি কয়। তইো ল'ৰা ন তইতো কলি হয়। ক'ব পাৰো আমি আৰু ছোৱালী মানুহে অলপ গাম্ভীৰ্যতো ৰাখিব লাগে আৰু। কি কম আৰু অ, বুঢ়া মানুহ ন এতিয়া কবও বেয়া লাগে।
অ এই বুঢ়া মানুহ বিলাক বহুত লেঠা থাকে দেই, মই মই নকলোঁ হেঁতেন আৰু মই। মই হেৰি নথাকো আৰু।
উম মানে ছয় জন ইমানো হেৰি নহয়। আৰু এ গাড়ী ভাড়া নহয়, মিলি জুলি যায় সেইটো আছে। দেই কিন্তু হ'লেও আৰু। নতুনকে আহিছো ত ইমান এটা গম নাপাওঁ। যে কেনেকা কি কৰিব লাগে ত' ইমান এটা। ভাল লগা নাই ত' মই আৰু তাই ভাবিছো কি ওলাই আহো তাৰ পৰা। আৰু মই ভাবি আছো কি কিবা এটা মিছা কথা। থাকক মিছা মাতে তো হ'ল কি। কি মোৰ ওচৰত বাই এজনী। কৰে মানে। তাইক কবা মা মানে তাইক। ফিজিক্সৰ টিচাৰছ হয়। আছে আৰু আগৰ পৰা।
ওম।
তাই পঢ়োৱা লাইনতে আছিলে।
মিছা কথা কবই নালাগে। মই কি কৈছো সঁচাই কৈ দে। চাই মই।
হয় গৈ।
চাওঁ অলপ ঘোৰ দেহ। নহয় নেকি মানে নাযাবি নাযাবি এপাক মান নাযাবি ফোন কৰিব নহয়। উম্ হূহ।
তীক্ষ্। ঘৰত আহি পাব। মোক ফোন নম্বৰ দিছে। মোৰ ফোন নম্বৰ দিছো।
ঘৰত আহি যাবা নেকি।
উম্।
তাকে কৈছে। তাৰ মোৰ আৰু লবলে মন নাই এনেকা কিবা কিবি আৰু। কৈ দিবি আৰু বাহনা দিদিবি। অঁ তাই মই বেলেগ এডাল লৈ লছো।
মই এইটোৱেত কম ওচৰত বাই এজনী আছে। তাই তাত মানে আগৰ পৰা আমি কৰি আহি আছিলো। ত তাই মানে একবছৰ কাৰণে কিবা কামত গুচি গৈছিলে। এই কিবা নিজৰ এ নিজৰ আৰু কিবা কামত আমাক ইমান এটা কোৱা নাই। ত আমি আকৌ তাইক। ফুৰি আহিছে। সেইটোৱে ত আমি আহিব খোজো আৰু তাই আমাৰ বহুত ওচৰ ৰ হৈ যায় এনেকা। কম আৰু। এনেকা কম বুলি ভাবিছো। ভুলটো হ'ল কি। কি মই তো ঠিকেই কৰিছো মই একেটা। মাহৰ দুই মাহৰ একেলগে দিলো। মই দুই হাজাৰ দিলো। মানে সেইখিনি আৰু ফিছ খিনি, কিন্তু এই যে তিনি হাজাৰ দি দিলে। এইটো ক'ব গ'লে এনে গল। উম মানে কৈছো যে তিনি হাজাৰ নহয় দুই হাজাৰ দেৰ এ
এতিয়াতো সি নিদিব সেই নাটক দেখাব
উম কি নাটক
তাকে সি নিদিব ঘূৰাই নিদিব পইচাটো পইচাটো ঘুৰাই নিদিব নহয় আকৌ। শুনিছানে নাই?
না শুনা পোৱা।
পইচাটো ঘূৰাই নিদিব সি।
ঘুৰাইতো নিদিয়ে জানোঁ মই কি নিদিয়ে ঘূৰাই আৰু নুখো- খুজো অ বেয়া লাগে সেনেকে মই আকৌ।
এনেই পইচা গুচি যাব তাত তেনে। অ
এ উপায় নাই আৰু এনেকুৱা হ'লে আহি আহি থাকে যাই থাকে। আৰু উপায় নাই বলে তাৰ পিছত মই অশান্তি পাই গৈছোঁ এয়ও অশান্তি প-
উম
ছাৰ বুজি পোৱা নাই আপুনি অলপ ভালকে বুজাই দিব নেকি মই ক ছাৰে অলপ সেইখিন তাৰ পিছত এসপ্তাহ নে দুই সপ্তাহ- টা মান ভালকে বুজাইয়ো আছে তাৰপিছত মই আকৌ এবাৰ কলোঁ যে এইটো অংক বুজি পোৱা নাই ত' এইখিনি ইমান এ মানে- ভাল লেংগুৱেজত কিয় ইমান কৈ আছে। মানে এডভানস লেংগুৱেজত বহুত বুজাই আছে। একদম মানে তহঁতৰ লেভেলত পঢ়োৱা দি আছে। আমাৰ মই সেনকে একো বুজিয়ে পোৱা নাই। মই তাকো আমাৰ একদম বেচিক খিনিও নাজানোঁ। আমি ইমান এটা ই ইলেভেনো খিনিয়ে গম নাপাওঁ ত ইমান কিয়। কৰি আছে আমাৰ লগত মই মানে মোৰ একদম টৰ্চাৰ লাগি আছে এইটো তাৰ পিছত মইতো কথা। ছাৰক ক'লো ছাৰে কি কৰে? যে সেই কি কয় তুমি ইলেভেনত ল'ব লাগিছিলে। ইয়াতে মইতো তাতে চব খিনিয় বুজাই দিছোঁ এতিয়া টুৱেলভত। তুমি অলপ দিগদাৰ পাব পাৰা কিন্তু- কি কৰিব আৰু।
হ'ব ছাৰ বাই আৰু ছাৰ ইংলিছ দিমাৰ এনকে কলে বেয়া লাগে সঁচাকে বেয়া লাগেই দেই। আমাৰ কিন্তু আমাৰ যিটো ফিজিক চাইছিল ন স্কুলত।
ৰ ৰ ৰবা।
আমাৰ ফিজিক্সৰ ছাৰ ফুলৰ সিও এনেকুৱাই আছিল। বতলা নাটক দেখাই থাকোঁ ত ক্লাছৰ গলেই চুপ চাপ বহি থাকোঁ। একো নকওঁ একো নুশুনো। ঘৰত আহি পঢ়ি থকাই বেছি পঢ়াই।
উম মই এটা জুনটাতো লৈছোঁ। ত এই অ তোৰ ভন্টিয়ে কৰে সেইখন স্কুলত ত তাৰে। টি চালৰ। মাস্তৰ হয়। মানে এইটো মাষ্টৰটো নতুনকে আহিছে, বুলি শুনিছো নাজানো ইমান কথাটো। তাৰ তাতে লৈছো এতিয়া তাৰ তাতে, তিনটা বেডছ আছে, এটা হ'ল অ এই আজি গলো মই, যোনটো অ বৃহস্পতি বাৰে থাকে আৰু আৰু অ, শু কোনে কোনে থাকে, চাৰে চাৰিটা পাঁচটাৰ পৰা একদম ছয়টালৈকে। অ, হে কৈছিলো!
অ কৈছিলি, শনিবাৰে যদি হয়তো মই কব পাৰিম নেকি।
অ অ অ অ কৈছিলো অ অ, যদি হয় বুলি কিন্তু মোৰ কৈ কি কয় চা তাত সিহঁতৰ হ'লে আৰু সেইবছোঁ হঠটো হয়ো অ মাজে মাজে যদি কৰে তেনেহলে কথা নাই। কিন্তু এনেকে নহ'ব ন কাৰণ তেতিয়া, অ মোৰ কি বেলেগ হৈ থাকিব ইয়াতে কিবা বেলেগ চলি থাকিব তেতিয়া মোৰে দিগদাৰ হ'ব। ত চাৰে কৈচে কি ঘৰত ভাল, এতিয়া ঘৰত বোলে পোন্ধৰ ষোল্ল জন ষ্টুডেন্ট কৰে, ষোল্ল জন
মই এইটোৱে কওঁ য'ত কম থাকে তাতে গুচি যোৱা ভাল।
কম নহয় দুটাৰে একেই হয়, একো কম দামে বেছি নাই।
উম
ইতিয়া মানে মোৰ মিলা কিয় নাই জানা মোৰ এটা বস্তুত মিলা নাই আৰু বেচ আছে যোনটো তিনটাৰ পৰা ষ্টাৰ্ট হয়, আমিতো কলেজ ছাৰে কৈছো আমিতো ইমান কলেজ নাজাওঁ, ত তিনটাৰ পৰাই কৰিব পাৰা কিন্তু তিনিটাৰ পৰা আমি কি ঠিক আমি কলেজ যাবও পাৰো ন একো ঠিক আৰু তিনটাৰ পৰা ইমান ৰাতিপুৱা ৰাতিপুৱা, ৰাতিপুৱা নহয় দেচোন, গধূলি আমি দিগ আমাৰ দিগদাৰ লাগে সেইখিনি টাইম আমি ভাত খোৱা টাইম হয় আমাৰ।
বাপ ভাত ভাত খোৱা টাইমতো ইমান হেৰি কৰে নেকি?
এই উপায় নাই আৰু। মই সেনেকে নোৱাৰ দিম ম ভাত খোৱা টাইম
ন সেই ভাত খোৱা টাইমতো কত পাই নেকি ভাত।
তিনটা তিনটা আমাৰ ভাত খোৱা টাইম ন', আমাৰ বেয়া টাইম, তহতৰ হিচাপত টো থাৰ অ তোৰ ইমান চাৰে দুটামানতে হব। পাৰে চাৰে দুটা বলে।
এই তেতিয়াতো ভাত খাই পেলাই টোপনি নধৰে নেকি তা ইমান পইচা পাল
নতুনকে কৰিছেহে এইটো, কব ষ্টাৰ্ডে কৰিছে নতুনকে, ইটো বছৰ তাৰ প্ৰথম চাগে, শিকোৱা।
ক
উম ত কৰিছে আৰু যিমানখিনি পাইছে ত ভালে তাৰ হিচাপত ত সেইটোয়ে আমি মই কৈছো যে এনেকা টাইম মিলাব বোলে নোৱাৰে যদি মাজতে হয় কৰিব পাৰে সিমান এটা হে নাই দিগদাৰ নাই কিন্তু কৰব কৈছোঁ ঘৰতে তাতে বোলে ষোল্ল মই ভাবছো ষোল্লটা এখন ঘৰ না কি ইমান ষ্টুডেন্ট তাৰপিছত আমাক মিলাই কেনে বোলে ষোল্ল সোতৰ ওঠৰ মান হ'ব তাৰপিছত আৰু এজনী যে আছে ৰ তোৰ বয়সৰ সমান হব তাৰপিছত।
উম,
অহ বলো বাপৰে বাপ তাতে বোলে এচিও আছে।
বাপৰ এই এইবিলাক ইমান- ইমান কষ্ট কৰি পঢ়াই
আহ কিন্তু ইবাৰ যদি ভাল নহয় না কি উপায় নাই আৰু মই বাদ দিম আৰু মই।
এই ইউটিউবাৰত পঢ়িব পাৰিবি অহ।
উম তই ভাত খালি না?
খাই আছো এতিয়াই।
অহ, তই যিটোৱে আৰু। মোৰ দিগদাৰটো হৈছে কাৰণ মই।
এই বুঢ়া - এই বুঢ়াৰ মেচটো ষ্টাৰ্ট হোৱা।
অহ, উপায় নাই অহ হলেও হওক যা ব্লক কৰি থই দিম। অহ আৰু মোৰ কি হৈছে হা আজি অহ, আৰু ইমান মোৰ একাউন্টত ইমানে ফলো মাৰি আছে হা মই অলপ ভয় খাইছো যে কি মোৰ একাউণ্ট সেকাউন্ত কিবা ডিলিট হব নেকি? কি বা ইমান ফলো। আহি আছে এইকেইদিন এই এসপ্তাত আৰু এইকেইদিন হৈও আছে ই নহয় -নহয় ইনষ্টাগ্ৰাম নতুন নাটকো কৰি আছে নহয় যাৰ তাৰ একাউন্ট ডিলিট কৰি আছে। উম, ভয়ে লাগে।
দুটা আছে না এটা গুছি গলে এইটো থাকিব।
তাই পিছত মোক।